হেল্ল'।
অ শুনটো শুনা পাইছা।
অ খুৰে বাছো কি কৰি আছা?
অ আছো এনেই অলপ শুই আছিলো। তুমি কি কৰি আছা?
হা মই এনে ভাত বনাইছিলো তা।
অ ভা ভাত খোৱা নাই ইমান দেৰি হৈ গ'ল।
নাই দিনটো খোৱা নাই মানে কামবোৰ আছিল নে কিবা কিবি আছিল আৰু কামো আছিল এইসোপা কাম বোৰ আছিল কৰিব কাৰে। এ বৰষুণ দিলে বানে কৰাই হোৱা নাই।
অ হয় কেনে গ'ল তোমাৰ দিনটো?
উম, এইটোয়ে মানে ঠিকেই কৈছে আৰ। এইটো কিবা আহ ভাত খালা তুমি?
অ এতিয়া খালো। তুমি?
অ মই খালো।
অ এতিয়া মানে মই দিনটো মানে ৰাতিপুৱা উঠি কিনে অ অলপ চাহ তাহ খাই অলপ খেৰবা কৈছিলো। আহি কিনে অলপ ৰেষ্ট ললো আৰু ভাত চাত খাই গা গা পা ধুই ভাত খাই কিনে অলপমান শুই আছিলো মানে অলপ অ ৰেষ্ট ললো ৰেষ্ট অলপ টিউচন আছিল টিউশন পঢ়ি কিনে অলপ ক্ৰিকেট খেলিব গৈছিলো আহ আহি কিনে অলপ কিবা যি আছে সেটো খাই অলপমান পঢ়িলো এক ডেৰ ঘন্টা পঢ়ি কিনে অলপমান জিম গৈছিলো। জিমৰ পৰা আহি কিনে জিমৰ পৰা আ- ইমান বৰষুণ দিবত যাৰ পৰা বিজি গৈছিল। জিমত আহতে পুৰা ভিজি গৈছিলো আৰু আহ দেৰি হ'ল অ মানে এতিয়া ভাত চাত খাই তোমাৰ কি বুলি অ এনে আছিলো ভাবিছো তোমাৰ লগত কথা পাতি লও নেকি, তুমি কি কৰি আছা?
উম তিয় ময় মানে ৰাতিপুৱা উঠিলো অ চাহ চাহ খালো। কামবোৰ আছিল কাম কৰিব ভাত বনাও হোৱা নাছিল মানে বনাম ভাবিছিলো কিন্তু কামবোৰে আছিলে চব কাম শেষ কৰিম ভাবিছিলো আজি কি কি কাম আছে। এ বৰষুণ দিলে কাম কি কৰিম ভাবচোন পুৰা কাম উল্টাই হৈ গল তাৰপিছত অ ভাত বনাই আছে তাৰ দিদি হৈ গ'ল ভাত বনোৱা কৰে সেইকাৰণে। অ লাচত এ কি খবৰ খবৰ বিলাক?
উম ভালে হয়, তোমাৰ?
উম মোৰো ভালে আছে, ভালে চল আছে তত তোমাৰ যেনেকে পঢ়া - শুনা কেনে চলি আছে? পঢ়া - শুনা কেনে চলি আছে?
ভালে চলি আছে এতিয়া অলপ এতিয়া ইমান দেৰি নপঢ়ো এতিয়া। অ চয় উম গিছে নহয় ত পিছ কিবা মানে ইমপ্ৰুভ কৰি আছো হয় উম অ অলপ অ কম পঢ়ো এক দেৰ ঘণ্টা পঢ়ো।
উম ঠিক আছে। অলপমান কৰিলেও মই য কৰা নহয় অলপে কৰা যায় আৰু তোমাৰ মানে হেল্ল'?
অহ কোৱা কোৱা?
অ মানে তোমাৰ এটা যেনেকা তোমাৰ হবিচ খোন কি কি আছে মানে তুমি? খেলা মানে তোমাৰ প ত যেনা যে জিম কৰা গৈছে মানে তোমাৰ হবিছ হু ঠিক আছে যে মানুহবিলাকৰ থাকে না গান গাৱা, নাচা, পিণ্টিং, স্কে চিং, তোমাৰ কি কি আছে?
মানে মোৰ দুটা হবি আছে, মোক গোটেই টো কৰি বহুত ভাল লাগে এটা দিম আৰু এটা ক্ৰিকেট মানে চবতকে ভাল ক্ৰিকেট ৰ গেম লাগে। মানে মোক ফুটবল আহে মই মই খেলব নোৱাৰো মানে। মানে আ বলটো কন্ট্ৰল নহয় আৰু ক্ৰিকেটটো বহুত ভাল আহে। ক্ৰিকেট একদম চবতকে বেষ্ট লাগে। মানে কিমান টাইমো কৰিব পাৰিম এইটো দুটা তোমাৰ?
কি কি কি কলে অ মোৰ মোৰ মানে এনেকুৱা হবি নাই মানে মই মানে আহ কি কম মানে মই চব এক পাৰফেক্ট হবি নাই হবি আছে এ খোপা আছে লেকিন চব পাৰফেক্ট নাই মানে মই গানো গাও দা গানো গাও, কেতিয়াবা ডান্স টো কৰো তোমাৰ গিটাৰো বজালো, কেতিয়াবা তোমাৰ উম ফ্লুট বজালো নহলে কেতিয়াবা তোমাৰ চে চিংগিং কৰো কেতিয়াবা আৰ নাচ নহয় তোমাৰ মাৰ্চেল আৰ্টছ ও খেলো মাৰ্চেল আৰ্টচত ব্লে ব্লেকবেল্ট আছে, তাইকাণ্ডত ব্লেকবেল ও আছে তাৰপিছত ফুটবলো খেলো, বাস্কেটবলো খেলো ক্ৰিকেট ও খেলো, সব খেলা মানে ম'ৰ একো মানে ফেভৰেট হবি নাই আৰু মানে যত য যোৱাৰ মনে কে চবত সমায় যাব পাৰো মই সেনেকা সেনেকা স্কুলৰ টাইমত মানে যি বস্তু আহি আছে চবো সমা যো এক্টিং হলে এক্টিংট ও সমাজো, বাস্কেট হলে বাস্কেট লো সমাজ জ স্কুলৰ কিবা ৰানিং প্ৰগ্ৰাম মেৰাথন হলে নহলে কিবা স্পৰ্টছ হলে চবত সোমাযা মানে এনেকে ফিক্স নাই মোৰ মানে ধুইয়া মই খালি ইটো কৰিম এনেুৱা নহয় মোৰ মানে চব বস্তুতে সমায় যাওঁ আৰু মানে।
আৰু মানে আমাৰ স্কুলত কি হয় চব - চব চব স্পৰ্টচ হয় খালি ক্ৰিকেট নহয়। মানে আমি নৰ্থ ইষ্টত না মানে ফুটবলটো বেছি ইয়াতে হয়। এতিয়া ইমান ক্ৰিকেটটো নেখেলে কোনোবা না হয় ন নহয়? অ মানে আমাৰ আহ ইয়াত আমাৰ স্কুলত চব স্পৰ্টচ হয় খালী ক্ৰিকেট নহয়। যে ক্ৰিকেট হলে ইমান ৰন বনালো হয় ন ইচ কি কও যে ইমান চেফ কে মানে সব তকে বেষ্ট বস্তু লাইফ ত এইটো দুটাই এটা জিম আৰু এটা মানে যিম কি হয় সন্ধিয়া যাও না তে মানে অলপ ফ্ৰেছ হৈ যায় ঘৰত পৰা ওলাই অ দাৰটাই কথা পাতি যাই থাকে এই বন্ধুবিলাকৰ লগত কি হৈ আছে এনেকুৱা এনেকুৱা মানে মাইণ্ডটো অলপ ফ্ৰেছ হৈ যায় ক্ৰিকেট খেলে মাইণ্ড টো ফ্ৰেছ হৈ যায় চবৰে আমিজে ফোনটো হয় এ ক্ৰিকেট খেলো এইটোৱে আৰু
উম বুজিছো বুজিছো
উপ মানে আহ সেনেকে হে ইমান নেখেলে আমি খালি ঠিক টাইম পাওঁ ফোনটো থয় খালি ক্ৰিকেট টাইম পায় তেতিয়া অলপ ফোনটো চবে থয় তেতিয়া আমি অলপ খেলো নিজৰ টাইম স্পেণ্ড কৰো। চবে ত নহলে চবে ফোন ফোন কৰি কৰিম এইটোয়ে আৰু হয়নে নহয়?
উম উম উম বুজিছো মানে সেইটো মানে আজিকালি মানে চবৰ মানে কিবা নহয় কিবা থাকিব লাগে মানে কিবা কিবা না কিবা শিকি থাকিব আৰু নতুন নতুন বস্তু মানে মই ট্ৰাই কৰো মান মানে এ কিবা নতুন নতুন শিকা বস্তু মানে মই মানে আৰ গিটাৰ বজাও মানা আছে এটা নতুন নতুন তোমাৰ ফ্লুট শিক ৱা চেষ্টা কৰি আছো অলপ অলপ মানে মই মানে ট্ৰাই ট্ৰাই কৰো মানুহ মানে নতুন নতুন বস্তু শিকিব কাৰণে মানে মানুহৰ কি হয় জীৱনটো মানে অ নতুন নতুন বস্তু বিলাক শিকি থাকিব লাগে মানে তোমাৰ যেনেকা নতুন কিবা আ এক্সপিৰিয়েঞ্চ লৈ থাকিব এক্সপিৰিয়েঞ্চ কৰাৰ ন জোনো আমি এক্সপিয়েঞ্চ বোৰ লৈ থাকিব লাগে আৰু মানুহখোন জীৱনত থিয়াৰে তোমাৰ জীৱনটো কি হৈ গ'ল তোমাৰ এটা কিতাপ নিচাই হৈ গ'ল তুমি ইয়াতে কি কিমান ত কিমান ভালকে ভৰা তোমাৰ কিতাপটো এনেকুৱা হয় আৰু তোমাৰ জীৱনখন তোমাৰ যিমান এই ভা পাৰো চেষ্টা কৰো বস্তুবিলাক শিকিব কাৰণে টাইম বোৰ থাকা নহয় মানে কাম বোৰো কৰা হৈ যায় না সেইকাৰণে টাইম বোৰ থাকা নহয়। লেকিন চেষ্টা কৰো আৰু যিমান পাৰে ইমান মানে বস্তু শিকিম আৰু মানে চেষ্টা কৰো আৰু যেনেকা খালি বহিব অ মন নাযায় আৰু মানে এনেকা ফোন চলাই লও মানে অলপ কিবা কিবা শিকিব মন যায় আৰু এনেকা যায় আৰু
অ আৰু মানে ইমান টাইমো নাপাও মোৰ লাইফত খালি চাৰি ঘন্টা টাইম চাৰি ঘন্টা টাইম পাওঁ পুৰা দিনটো অ দুই ঘণ্টা যিম হয় দুইঘন্টাক মই এতিয়াতো অৰ্ডাৰ কৰিছিলো শুনা পোৱা নাই নেকি? হেল্ল, গম পাইছ?
অ শুনা পাইছা?
শুনো আ ৰুকি কি আহি আছে।
অ এক মিনিট এক ছেকেণ্ড ৰবা হা অ
চাগ মইয়ে কি